হেল্ল'
আহ কি কৰি আছে
এই আহ বৰষুণত তিতি তিতি এঠাই পৰা আহি আছো
অ ক'বাত ফুৰিবলে গৈছিলে
অ'
অ ভাল নহয়
ভালেই ভালেই
অ সকলোৱে ভাল ঘৰ
ভাল ভাল
অ খোৱা বোৱা কৰিলে মই এনে বহি আছো চু ডাৱৰীয়া বতৰ কি কৰিব
অ এই ৰাতিপুৱা খোৱা বোৱা কৰিলো এতিয়া আবেলিতো নাই খোৱা ল'ৰা ছোৱালী নাই যে
অ মই খোৱা বোৱা কৰি বহি আছো আৰু
অ অঁ
বৰষুণ দিছে নে
দিছে দিছে
অ অ আমাৰ ইয়াতো ইমান বৰষুণ দিছে
উম ছোৱালী আহিলে নে
আহিলে এই খাই বৈ আজৰি হৈছে।
অ তাই দেহা মোৰ ভালে আছে
ভালেই এতিয়া বৰ্তমান
দেটা
ঠিকেই আছে
মাআ
ঠিকে আছে ঠিক আছে আপোনালোক ঠিকে আছে।
ৰ ঠিকে আছে ঠিকে আছে।
পঢ়া শুনা কেনেকুৱা চলিছে।
মধ্যমীয়া অ
অ তাক টিউশন
উম টিউচন দিয়া হৈছে মেথছত
অ অঔ
বাকী পঢ়িছে পঢ়িছে অ এ হেৰি হৈছে আকত তাৰ এ চাইন্সৰ পৰীক্ষা লৰা ছালে এতিয়া নাম্বাৰ কম পাইছে সিক কৈছে মা মই চাইন্সতটো অকমান টান পাইছো। অ চাইন্সৰ টিউচন দিব লাগিব নে? তেনেকে বুলি কৈছ সি? আস্তেউ দিম উ উ সেইটো কে কৰিব লাগিব। চাইন্স দিব লাগিব নহয় বাকী কেইট আকৌ শ শ নম্বৰ পালে সেই চাইন্সটোৰ বিষয়টোত। কম নম্বব পালে নহ। হ'ব নহয় নহয় আকৌ গোটেইকেইটাতে সমান মাক হ'ব লাগিব
আহ অ তাই
ত জুৰি থাকিলে নহ'ব চাইন্স টোও জোৰ দিব লাগিব।
জোৰ দিব লাগিব অ ছোৱালীও কৈ আছে কলে বোলে।
ছোৱালী গৈ আছে। তাই কাটিং শিকিছে নহয়।
অ কি শিকাইছে বা।
এইবাৰ ব্লাউজৰ কাটিং।
অ অ
উ এটা। বা এমাহ।
অ এল কেইদিন হৈছে বা
আজি তিনদিন হৈছে যোৱা।
অ এইবোৰ শিকি থব লাগে ভাল।
উম উ
উম ঘৰতে পাৰিলে মেচিন এটা লৈ লব।
পিছত আনি দিব লাগিব।
অ এতিয়া ইমান দাম হৈছে ব্লাউজ মেখেলা
উম নিজে শিকি ললে নিজে। তই বস্তু
নিজৰ কেইটা চিলাবলৈকে হয় অ মই ব্লাউজো পোৱাগে নাই বাৰু, ভালকে
অ বাকী এই বিলাক চিলনি হৈ আছে আৰু।
এইবিলাক চিলাইছো পুতি লগাও, মেখেলা চিলাও, ব্লাউজটো শিকিছো হে।
অ
ভালকে কমপ্লিট হোৱ গে নাই, সেইটোৱে ব গাঁৱৰ মানুহ বিলাকৰ চিলাবলৈকে হয়, উ বেলেগত চিলোৱাতকৈ নিজৰ কাপোৰ খিনি লাগে
অ ইমান চিলনীৰ দাম ৰাম ৰাম এটা বেলাউজত তিনিশ টকা ও
আহ পাতল কাপোৰ দিলে চাৰে তিনিশ চাৰিশ লয়গে অকমান হেভিকে চিলালে
ভাত মা মাটি দালি তাৰ পাচ পাছত ভাত কেৰেলা, আলু গুটি ভাজিলোঁ
অ অ, এই ঘৰত শাক পাচলি হৈ ছেনে?
কৰনো এতিয়া বাৰিষা শাক পাচলি থাকিব আৰু বজাৰ পৰা অনা হে আৰু।
অ, কঠীয়া পাৰিছে নে?
কঠীয়া পাৰিলে পাৰিলে অ।
অ।
অ, ৰুবলৈ নাই হোৱা বাৰু হাটৰ পিছৰপৰা ৰুম হ আৰু।
অ, আমাৰো কেইদিনমান পিছতকেহে ৰুব লাগিব, কঠীয়া সৰু হৈ আছে যে।
অ।
তোমালোকক ঘৰতে কয় নে চব।
ছব ঘৰতে কৰো ঘৰতে কৰোঁ।
অ। ভালেই ঘৰতে নিজেই কয়।
অ, আকৌ ৰোৱনী লগাবলৈ হলে ধেৰ পইচা হাজিৰা চাৰিশ টকা।
খোৱা বোৱা আছেই।
খোৱা বোৱা আছে। ওচৰত কেইজনী গোট খাই লও এটাও -
একেলগে-
একেলগে গোট খাই লৈ পেলাই ৰু হত
উম, ইজনীয়ে সিজনী ৰুলে
অ হেৰি ৰ, তেনেকে মানে সেইদিনা সেহেতেও দিলে যেনিবা আমাৰো দিলে। তাৰ পাছতে তোমাৰ ধৰা আগ ধৰি আমাৰ ৰুই আহিলো ৰুই অহা পাছত সেহতৰ ৰুলো সি বতৰটো ননে আজি লেখীয়া আজি লেখীয়া বতৰ হলে আমি থলে নও
অ দিনটো কৰিব ৰুব পাৰি আও।
অ, ৰ'দ দিলে কিন্তু নোৱাৰো আও। চাৰিটা বজাতে যাম আও। নটা বজালৈ আহি ঘৰত উপস্থিত হৈ যাম।
অ লাগিলে আকৌ পিছবেলা ওচৰ হলে অকমান যাব।
অ যাম আও। পিছবেলা নাযাওঁ এ মই প্ৰাই নাযাওঁ আও আগবেলাতে যি পাও।
অ আৰু হেৰি নহয় ঘৰ ৰুবলগীয়া হলে কঠিয়া তুলিবলগীয়া হয়
অহ
উম গোটৰ কাম বোৰ কৰিছে নে?
গোটৰ মোৰ হেৰি অনলাইন হ'ল।
অহ মই গোটত নায়েই নহয় এইবাৰ সোমাইছোহে নতুনকে।
অ হে কৰিলা নে নাই সেইটো তোমালোক অনলাইন হল নে নাই।
অনলাইন সেইদিনা হেৰি এখন জমা দিছো এতিয়া হৈছে নে নাই খবৰ পৰা নাই বাৰু।
অ। জোনে সেনে সেৰি কৰি হত
অ খবৰ কৰি আছো বাৰু অ। খবৰটো কৰি কৰি আছো। অনলাইন হলে কম বুলি কৈছে আমাৰ ইয় বাৰজনী আছো গোটত।
অ অ
আমাৰ এ আমাৰ ওচৰত অ বাৰজনীয়ে নতুনী। আমাৰ ওচৰত থকা হেই পীঅ তোত হেনো সোমাব। নোৱাৰিম।
নোৱানেকি।
ওচৰত অঁ এই তাৰ ভিউটোত হেৰি হৈ আছে যে।
অঁ, এতিয়া বেগত দিবগে নে কিনো।
এতিয়া বেলেগত দিবগে।
অঁ।
ক'ত সোমাবলগীয়া হয় আৰু।
অঁ অঁ।
আপুনি দহ হেজাৰ পাইছিলে নহয়।
দহ হেজাৰ পালো, দহ হেজাৰ আকৌ অৰুণুদয়ো সোমাইছিলে নহয়।
অঁ অঁ।
দইছ হেজাৰ নহয় জানো।
অঁ, আপুনি কি দেখুৱাইছিলে।
তাত শাল দেখুৱাইছিলো আকৌ। সেইকাৰণে এতিয়া তাঁতশালৰ হেৰি অঁ তাঁত বোৰ লগাই লগাই থব লাগে এতিয়া বাৰিষা যদিও সেইয়া তাঁত লগাবলগীয়া হৈছে।
অঁ, এতিয়া কি লগাইছে।
এতিয়া আকৌ গামোচা লগাইচো।
অঁ, কেইখন লগাইছে।
বিছ খনে লগাই থৈছো। সময় পৰা বৈ। থাকিম আৰু সময় নাপ পালে মাতি বোলো যাম যেই বেলাকবেলাক।
অঁ হয় এই ডাঙৰ ফুল বাচিছে নে।
অকমান ডাঙৰকে বাচিম আৰু মানে বেছি ডাঙৰো নহয় আৰু উম, মধ্যমীয়া লৈ ফুৰিব পৰা।
অঁ।
ইমান ডাঙৰ ফুল নু কেলে, নাই বোৱা নাই বোৱা নবও। পাতৰ নুনী এতিয়া।
পকুৱাই বৈছে।
পকুৱাই বৈছো।
যিহে দাম হৈছে।
উম এ পঞ্চাননব্বৈ টকা মুঠি।
অ, নুনী হেনো একেবাৰে বহুত দাম।
নুনী ছহেজাৰ তিনিশ।
অঁ।
ননী সুতা আটা চামু। মুগা দহ হাজাৰ।
অ, ইমান দাম দি সূতা কিনিয়ে সঁচাকে দেই।
উম এতিয়া শিপিনী বিলাক। মৰিব গে আও।
মানুহে চাগে ভাবে ইমান দাম লয় বোৱা কাপোৰত।
অ, দেখিছা নাই আৰু কাপোৰযোৰ পিন্ধিলে কিমান ভাল লাগে।
অ, বোৱা কাপোৰযোৰ এই গৰমত পিন্ধিবলে।
উম! হৈয়ে। পিছত পইচাটো দিবৰ সময়তে, হেৰি কৰে আৰু টনা আজোৰ কৰে আৰু।
অ'! আমাৰো সেই তাঁত লগাই থোৱা আছে, মায়ে লগাইছে।
উম!
দহ হাজাৰ পাইছিলে যে, সেই তাঁত শাল নিছিলে। এতিয়া এই চাদৰ লগাই থৈছোঁ। চাদৰ ৰাখিব কোৱা?
অ'! কেইখন?
তিনিখন। এতিয়া বাৰিষা সৰহকে লগাবলৈ বেয়া যে,
অ'!
কাৰণে লগাই থৈছে আৰু ফটো মাৰিবলৈ আহিলে।
অ'! অ'! অ'! অ'! অ'!
উম! খেপৰটো মাৰিবলৈ আকৌ কোন সময়ত আহিব ঠিক নাই।
উম!
সেইটো কাৰণে বোলে, লগাইয়ে থওঁ আৰু বাৰিষা হলও এতিয়া।
আকৌ সিহঁতৰ, সেইবোৰ হেৰিয়ত নাই যে সেইকাৰণে। মানে যে, নিজেও জেগা থ'ব লাগিব, বেলেগৰ ঘৰত মাৰিলেগে নহ'ব।
নহ'ব অ'! আৰু যিটো দেখুৱাই থৈছে। দি দিছে সেইটোৱে
সেইটোৱে দিব লাগিব। অ'!
এতিয়া আমাৰ গোটও লাগি আছোঁ আৰু কি হয়গে।
এ, নহয় সইটো চ' হেৰি দি খোলা দিছা যদি হৈ যাব।
অ'! অ'! এই ৰেজিষ্ট্ৰেচনটো হোৱা নাই বুলি কৈছে।
অ'! ৰেজিষ্টেচনটো সেই ব্লকতে হ'ব। উম!
উম!
নেট নলগোৱা কিমান মান থৈছে? একাউণ্টৰ পইচা
এ, এশকে থৈছোঁ মাহে।
এশকে?
এশকে অ
আহ পচিটং।
প্ৰচিডিং তেনেকে হেৰিয়ে এই ওচৰৰ দুজনী হেৰি কৰি থৈছো নহয়।
নহয় চাৰিখন চাৰিখন বৈঠক হ'ব লাগিব হৈছে নে নাই চাৰিখন বৈঠক।
অ চাৰিখন হ'ল।
খ মানে মাহেকত চাৰিখন বৈঠকৰ প্ৰচিডিং হ'ব লাগিব।
অ সেইবোৰ নহয়।
অ তে অ। মাহেকত চাৰিখন হেৰি প্ৰচিডিং কৰিব লাগিব মানে মিটিংখন তোমাৰ ধৰা দুবাৰ বহুৱালা। আকৌ দু খন ধৰা নবহোৱাকে হ'লেও লিখি থব লাগিব সেইমতে মানে তোমালোকৰ এতিয়া ধৰাচোন উম এশ টকাকে। অ সেই সেইমতে ততে ভাগ কৰি পেলাব লাগিব সেই এশ টকাটো।
অ আমি আকৌ এই মাহে এইবাৰ চাৰি মাহৰ তেনেকেহে তেনেকেইখন প্ৰচিডিংহে চাৰিখন লিখি থোৱা আছে।
অ হে পঁচিশ টকা পঁচিশ টকাকে চাৰিখন বৈঠকতে মানে তোলা পইচাটো দেখুৱাব লাগিব।
অ অ
একেলগতে একেলগতে। ততে এশ টকাটো তোলা দেখুৱালে নহ'ব।
অ অ
এতিয়া যে অদিত বিলাক হৈ আছে।
আহ
আমি অদিতলা গৈছিলো নহয় অদিতললৈ যাওঁ ন এতিয়া মানে বাইদেউ বুজাই দিছে। পিছত কোনোবা খুলিলে মেলিলে তেনেকে কৈ দিব কথাটো মানে।
আহ অ
তোমালোকে কাৰোবাক সুধিছিলা নে নাই সোধা
ন সুধিছিলো আমাক সেই পচিদিঙৰ কথা নাই কোৱা দেখোন তেনেকে
অ
অ অ।
মানে পিছত ওপৰৰ মানুহে চেক কৰিলে চাৰিখন বৈঠকৰ প্ৰচিটিং পাব লাগিব তেনেকৈ এমাউণ্টটো লিখিব লাগিব।
অ অ তেতিয়া কাৰোবাৰ পৰা সেইটো কথা বুজি লব লাগিব উম উম। বাৰু ঠিক আছে হ'বচোন মোৰ এই আলহী এজন আহিছে।
অ ঠিক আছে অ হ'ব দিয়া অ।